ভালনে?।
অ' ভালেই। আপোনাৰ ভালনে?।
হয় হয় মোৰ ভালেই। আপুনি মোৰ মাতটো শুনিছেনে?।
অ' হয় মোৰ মাতো সঠিককে শুনা পাইছেনে আপুনি?।
হয় হয় পাইছোঁ দিয়ক। বাকী। ভালেই। আপোনাৰ?।
অ' মোৰ ঠিকেই আছে দিয়ক। আপুনি খোৱা বোৱা কৰিলে?।
অঁ কৰিলোঁ। মানে ভাতটো বনাই আছে। এতিয়া যিহে গৰম পৰিছে।
অ' হয় দিয়ক গৰমতটো মানে অতি চাৰ পৰিছে নহয়নে?।
হয় হয়, ইমান গৰম পৰিছে গৰমত মানুহে থাকিব পৰা নাই।
অ' আমাৰতো মানে কি হ'ল, দিনৰ ভাগত ইমান গৰম পৰিছে। এই দুদিন কালি আৰু আজি, কিন্তু এতিয়া দেখোন অকনমান। এই অকনমান দেখোন আমাৰ বৰষুণ দিছে।
হয় হয় আমাৰ ই বতাহ মাৰি আছে বিজুলী মাৰি আছে।
আপোনালোকৰ ফালেও চাগে বৰষুণ দিব আমাৰ ইয়াতে দিছে মানে অকণ অকণকে বতাহ। টা বিজুলী দি বৰষুণটো কিন কিনাই আছে আৰু।
আমাৰ ফালেও অকমান কি কিনকিনই আছে।
বৰ ভাল লাগে ন এনেকে মানে গৰম দি পেলাই। এতিয়া যদি ৰাতি কিমান বতাহতটো গাত লাগে মানে উ মনটো একে ফৰকাল হৈ যায় ন।
হয় হয় মনটো একদম শীতল হৈ যায় এনেকুৱা লাগি মানে এনেকুৱা হ'লে। সেইদিনাখন একেবাৰে ৰ'দো দিছিল বৰষুণো মানে ৰ'দো দিছিল বৰষুণো দিছিল। ইমান। ভাল লাগিছিল সিদিনাখন হয়নে?।
হয় হয় আৰু বিশেষকে আমাৰ ইয়াত কি হৈছে জানে? আমাৰ ইয়াত। মানে ৰাতি আজালি ওলাই যাবলৈ অসুবিধা। হৈছে। কিয় কওঁকচোন আমাৰ মানে বনৰীয়া। জীৱ জন্তু বিলাক মানে ওলাইছে যে, মানে ইয়াতে পথাৰ হৈছে যে, পথাৰত ধান। কৰিছে কিবা কৰিছে যে তেনেকুৱা ধৰণৰ বস্তু। তে খাবৰ কাৰণে মানে আহি আছে হাতী বিলাক। তো এইকেইদিন মানে বৰ অনিষ্ট কৰি আছে মানুহৰ ঘৰ দুৱাৰ বিলাক।
হয় হয় আমাৰো ইফালে বৰ হাতী আহি আছে। আমাৰ ফালেও। আমাৰ ফালে একদম থাকিব নোৱাৰো। বন বিভাগৰ মানুহ বিলাক সেইবিলাক কাৰণে আহিব। ব লাগে, হয়।
হয় হয় বন বিভাগে এইটোৰ ক্ষেত্ৰত মানে অলপ চকু দিব লাগে। আৰু মানে কি কৰিব কওঁকচোন। তেওঁলোকে ঠিকে আছে, বন বিভাগৰ বাৰু মানুহখিনি আহিলে হয়। তেওঁলোকেতো মানে একো। তেওঁলোকক অনিষ্ট কৰিব নোৱাৰে দিয়কচোন, তেওঁলোকতো মানে কি জৱইে নহয় জানো। একোতো অনিষ্ট। ত কৰিব নোৱাৰেতো, তাৰ কাৰণে মানে। আমি নিজে সজাগতা হ'ব লাগিব ন, যে তেওঁলোকে তেওঁলোকৰ তাতে। ক্ষতি নহয়, আমাৰো যাতে ক্ষতি নহয়। তেওঁলোকে য বিচাৰিছে খাই বৈ পেলাই ধুনীয়াকে সুস্থ। মনত যাওগে হয়নে, মানে বিশেষকে কি হয় কওঁকচোন। জীৱ-জন্তুবিলাক যে আহে মানুহ বিলাকেহে বেছি উৎপাত কৰে হয় নে? তেওঁলোকে আহে খাই খাই বৈ একো অনিষ্ট নকৰাকে গুচি যায় হয়।
তাকে আমা-আমাৰ ফালে হাতী আহিলে
হয়।
হাত না হাতীবো নে আহে আহিলে মানে ইফালে আমাৰ মানুহবোৰ বহুত হুলস্থুল কৰে। সিদিনাখন আমাৰ ঘৰত আহি খাই পেলাই গুচি গ'ল একোৱেই হুলস্থুল নাই।
হয় তেওঁলোকে একো অনিষ্ট তেওঁলোকেতো ভগৱানৰে বস্তু দিয়ক চোন তেওঁলোকে জানো বিচাৰে নেকি কাৰোবাৰ অনিষ্ট হোৱাটো। কিন্তু তেওঁলোকক যদি অনিষ্ট কৰে তেতিয়াহ'লেতো তেওঁলোকক বাইট বাধ্য হ'ব ন অনিষ্ট কৰিবলৈ।
তাকে খং উঠিবই দিয়ক চোন।
এতিয়া আমি মানুহখিনিও বুজিব লাগিব ন যে যেনেকে আমি জীৱন আমাক যদি কোনোবাই অনিষ্ট কৰে বা আমাৰ যদি অপকাৰ কৰে আমাৰো খং উঠিব। ত' সেইটো আমাৰ দায়িত্ব যে জীৱ-জন্তুবিলাকে যাতে একো অনিষ্ট অনিষ্ট নোহোৱাকে বসবাস কৰিব পাৰে ন। তেওঁলোকে কাৰণ আমি মানুহ বিলাকে এতিয়া গছ-গছনি কাটিছো হয়নে? গছ-গছনি কাটিছো, ডাঙৰ-ডাঙৰ অত্ৰালিকা সাজিছোঁ আমাৰ নিজৰ সুখৰ কাৰণে সাজিছোঁ তো আমি আমাৰ নিজৰ কাৰণে জংঘল ধ্বংস কৰাৰ পিছত এতিয়া তেওঁলোকে থাকিব ক'ত বাসস্থ
হয়-হয়, তাকে খাবও কেনেকে, যেনেকে আমি মানুহ বিলাক জীয়াই থাকিবলৈ মানে খাদ্য অপৰিহাৰ্য। তেনেকে তেওঁলোককটো মানে জীয়াই থাকিবলৈ এটা নে খাদ্য লাগিব ন আমাক যেনেকে পানী লাগে। তেহেতকো তেহেঁতলোকো জীৱই ন।
হয়তো তেহঁতকো পানী লাগিব, খাদ্য লাগিব আৰু তেওঁলোকেওতো বসবাস কৰে ন। তেওঁলোকে জংঘলত বসবাস কৰে। সেই কাৰণেতো তেওঁলোককো প্ৰয়োজন হ'ব‌ই দিয়ক চোন।
কেই দিয়ক চোন আগতে ইমান হেৰি নাছিলে এতিয়া যে অ ডাঙৰ-ডাঙৰ অট্টালিকা মানে বনাইছে যে সেইকাৰণে আজিকালি মানে মানে পুৰা থাকিবলৈ জংঘল-চংঘল কাটি দিছে ন থাকিবলৈ একদম জ জেগা নাইকিয়া হৈ গৈছে।
সেইটোৱেই আৰু তাৰ কাৰণেতো বনৰীয়া জীৱ-জন্তু বিলাকে অশান্তি কৰাৰ উপৰিও চাব ভূমিকম্প হয় কৰ'বাত, বানপানী হয় কৰ'বাত। আকৌ ভূমিস্খলন হয় কৰ'বাত হয় নে নহয় কওক চোন?
হয়-হয়। তেওঁলোকৰ আপুনি তেওঁলোকৰ যদি আপুনি ভাল কৰে আপোনাৰো ভাল হ'ব। আপুনি যদি তেওঁলোকৰ বেয়া কৰে আপোনালোককো বেয়া কৰিব হয়।
অঁ! ঠিকে আছে বোলে আমি গছ-গছনি কাটিছো হয় আমাৰ একো অসুবিধা নাই। কেতিয়াও অসুবিধা নাই যদি আমি সেই গছজোপা আমি এজোপা গছৰ সলনি যদি আমি দুজোপা গছ ৰোপণ কৰোঁ তেতিয়া হ'লে গছ কটাত একো অসুবিধা নাথাকে। কিন্তু আমিটোতো তেনেকুৱা নকৰো ন।
হয়-হয়। হয়-হয় গছ জোপাই কাটি পেলাও। জংঘলেই মানে কাটি পেলাই মানে আমি অট্টালিক বিলাক বনাই একেবাৰে ওখ।
সেইবিলাক বনাই আমাৰ একো লাভেই হোৱা নাই দেখোন ভূমিচকলন আহিলে দেখোন এইবিলাকো খহিয়ে পৰেহি আজিকালি।
হেইটোৱে মানুহ বিলাকেতোন
হ, হয়, হ, হয়, হয়। তাকেইতো তেওঁলোকো এটা জীৱই দিয়কচোন মানুহ মে তেওঁলোকো জীৱই সৃষ্টি কৰা এটা।
হয় দিয়ক কিন্তু কি কৰিব উপায় নাই ন।
হয়, হয়। তাকে যিহে গৰম পৰিছে আৰু।
তে, বা নকবই আৰু পৰাপক্ষত আপুনি গৰমত চৰ্বত খাব যিমান পাৰে ঘৰুৱা বস্তু খাবলে, সেৱন কৰিবলৈ চেষ্টা কৰিব। ফল মূল খাব, অত্যাধিক পানী সেৱন কৰিব আৰু মানে অযথা এনেই ওলাই যাব দৰকাৰ নাই। আৰু যদি বাহিৰলৈ কিবা কাৰণৰবশতঃ ওলাই যাব লগা হয় তে তিয়াহ'লে আপুনি ছাতি এটা লগত নিবই আৰু কিবা পাই নহয় ঘহিব। কাৰণে যাতে সূৰ্যয়ে দেহতো একো ক্ষতি কৰিব নোৱাৰে তেনেকুৱা বস্তু ভিলাকো লগাই কৰি যাব।
হয় তাকে দিয়কচোন আজিকালি মানে আমি হয়, হয়, হয়, হয় আমি ক'বাৰ পৰা আহিলে প্ৰায় মানে নেমু চৰ্বত, মানে আহি মানে খাব লাগেহি আৰু। এই কক' কলা চক' কলা যে লৈ আহে হেবিলাক, সেইবিলাক খাব লাগে। কম পৰিমাণে, বহু, হুত কম পৰিমাণে খাব লাগে।
মানে অ' ঠিকে কৈছে আপুনি সেয়া মানে খাব লাগে কাৱণ মানে অ' কেতিয়াবা মন, ওলাই গৈছোঁ অ কনমান জিভাৰ জুতিৰ কাৰণে খাইছোঁ হেটো বেলেগ কথা কিন্তু হেটো আমাৰ নিয়মিত দৈনন্দিন জীৱনত সেইটোক মানে অন্তৰ্গত কৰাই ল'ব নালাগে।
হয়, হয়।
বস্তুটোৱে আমাৰ এতিয়া ক্ষতি নকৰিব পাৰে কিন্তু পিছত আমাক ক্ষতি কৰিব।
হয়, হয়। এতিয়া কি চাব আপুনি সৰুৱে চাব নে ডাঙৰে চাব চকলোৱে এইবিলাক খাই মানে কোনেও মানে থলুৱা খাদ্য আজি কালি সৰু ল'ৰা ছোৱালীবিলাকেতো নাখায়েই একদম। শাক চাক নাখায়ে একো খালি ফাষ্ট পুট ফাষ্ট পুটে।
এই তেওঁলোকৰ মানে কি হয় এতিয়া সেটো আমাৰ ডাঙৰ মনুৱৰ কত তব্য হয়নে যে সৰুৰে পৰা আমি শাক পাচলি খা, খুৱাবলৈ দেখোঁ, আমি যদি খাওঁ তেতিয়াহ'লে তেওঁলোকে খাব এতিয়া আমাৰ প্ৰজন্মৰ মানুহখিনিয়েনো কিমানে জানে যে, বন ঔষধি কি বস্তু? ভেবেলীলতা কি বচ টো আমাৰ মানিমুনি কি বস্তু আমাৰ যে ঘৰৰ কাষতে পায় সেইয়াতো বেছি ভাগ মানুহে সে টোৰ বিষয়ে জ্ঞাত নহয়েই।
হয়, হয়। এতিয়া দিয়কচোন আমাৰ ঘৰৰ ওচলৈ সেইবিলাকৰ বহুত ভাল। বহুত ভাল গুণ আছে ঔষধি, ঔষধি গুণ আছে বহুত তে, মানে সেইবিলাক বস্তুৰ।
সেইবিলাক বস্তু আমি মানে তৰকাৰী আৰু এই বৰা বনাই খাব লাগে হয়নে?
হয়, হয়।
যিমান পাৰোঁ সেইবিলাক বচ
যিমান পাৰোঁ তেনেকুৱা বস্তু খাব লাগে হয়, হয়। যাতে আমাৰ শৰ, আমাৰ এতিয়া শইটোক হয় আমাৰ শৰীৰটোক মানে এতিয়া শক্তিৰ কাৰণ গৰমত আমি ঘামি থাকো হয়।
টো আমাৰ শৰীৰটোকতো শক্তিৰ প্ৰয়োজন হয়। আমি যিমান পাৰো মানে তেনেকুৱা বন ঔষধি খাব লাগে। পানী অতিৰি- ক্ত পৰিমাণে সেৱন কৰিব লাগে যাতে আমাৰ শৰীৰটোৰ ভিতৰত ভিতৰুৱাকে একো যাতে আমাৰ ক্ষতি নহয় তাৰ কাৰণে আমি চকু ৰাখিব লাগে হয়নে।
তাকে অ' এইবিলাক খাব লাগে। এই এইবিলাক ফাষ্ট ফুড খাব লাগে বহুত কম পৰিমাণে কেতিয়াবা ওলাই গৈছো খাইছো সেইটো বেলেগ। সদায় খাই থকাটো সেইটো ভাল নহয়।
সেইটোয়ে আমাৰ দৈনন্দিন জীৱনত সেইটো আমাক ভৰাই ল'ব নালাগে যে আমি খাবই লাগিব। না আমি আমাৰ নাখালে নহ'ব
হয়, হয়, কেতি হয় হয় কেতিয়াবা ওলাই গৈছো
সেইটোৱে হয়, হয় সেইটোৱে
উম হোম তাকেই ইমান গৰম পৰিছে তাকো পানী আপুনি খাওকচোন আজিকালিতো ল'ৰা ছোৱালী বিলাকৰ ফ্ৰিজ হলে নহয়েই। ফ্ৰিজ নহ'লে নহয়ে একদম ফ্ৰিজ লাগিবই, হয়নে।
আজিকালি ল'ৰা ছোৱালীবিলাকে মাটি কলহৰ বস্তু বুজি পাইজানো। নোপোৱাই হৈ গৈছে তেওঁলোকক ফ্ৰিজ লাগিব, কুলাৰ লাগিব, শৰীৰটো তৃপ্ত কৰিবৰ কাৰণে।
তাকে আজিকালি প্ৰায় ঘৰতে এ চি কুলাৰ থাকিবই।
হয়, হয়!
বিচনী নায়ে আজিকালি মানে। বিচনী চিচনী,
আ আজিকালি কুলাৰ থাকে, ফেন থাকে, তো মানুহ বিলাকে সেইবিলাকৰ অনুভৱে নকৰা হৈ গ'ল, যে, কেনেকুৱ বস্তু আগৰ দিনতনো মানুহ বিলাকেনো কেনেকে বস বসবাস কৰিছিলে সেইবিলাকৰ বিষয়টো একো নাজানাই হৈ গৈছে।
আমাৰ ককা-আইতা হতৰ দিনত মানে মানুহ বিলাকে, মানে গোটেই ঘৰে, ঘৰে মানে ধনী দুখীয়া বুলি কথা নাই চবেই মাটিৰ পাত মাটি মানে কলহ যোনবিলাকত পানী থৈ দিয়ে আৰু আৰু এদিনৰ পিছত মানে এনেকুৱা ঠাণ্ডা, সেই তাৰ মানে খালে মানে? দেশটো শীতল পৰি যায়।
সেইটোৱে কিন্তু আজিকালি মানুহবিলাকেতো সেইটো বুজি নাপায় আজিকালি মানুহবিলাকক মানে? ফ্ৰিজৰ পানী লাগে। তেওঁলোকে ফ্ৰিজৰ পানী নহ'লে মানে একো বস্তুৱে খাব নোৱাৰে শুওঁতে বহুতে, খাওঁতে খালী ফ্ৰিজৰ পানী, ফ্ৰিজৰ পানী, ফ্ৰিজৰৰ পানীয়ে তেওঁলোকক লাগে!
হয় হয় আজিকালি আমি বেলেগৰ কথা কি কম আমি নিজে আকৌ তেনেকুৱাকে
সেইটো আমিতো নিজে কৰবাৰ পৰা আহিলে আমি এতিয়া আমাৰ ফ্ৰিজৰ পানী লাগে ন।
হয়, হয়, আমি এতিয়া ঘৰতো খাই থাকোঁ দিয়কচোন। আজিকালি! আজিকালি গৰমত, পানী খালে একদম পিয়াহে নমৰে! বাৰে বাৰে খাই থাকিব লাগে! কিন্তু, ত' ফ্ৰিজৰ পানী আমাৰ দেহৰ বাবে ইমান ভাল নহয়।
সেইটো এতিয়া আমি অকনমান সময় পানী, খালো আমাৰ দেহটো তৃপ্তি লাগিলে। কিন্তু পিছৰ পয্যায়তো আমি চিন্তা নকৰো আমাৰ কিমান ধৰণৰ বেমাৰ আজাৰ হব। চৰ্দি হব, জ্বৰ হ'ব! তাৰপিছতো আমাৰ শৰীৰটোৱে অসুস্থ হয় ন। আমাৰ আমাৰে আমাৰে অশান্তি হয়!
উম তাকে আমাৰ অশান্তি হয়। আমাৰ আমাৰ মানে আপুনি এতিয়া ফাষ্ট ফুড ধৰি লও আপুনি খালে! প্ৰথমতে আপোনাৰ জিভা খন একদম লোভৰ কাৰণে আপুনি লোভ সামৰিব নোৱাৰে একদম তৃপ্তিৰে খালে! তাৰ পিছত আৰু আপোনাৰ হয় হয়!
গৰমত যে আমি কিমান মচলা সেৱন কৰিলো ন, আহি পেলাই আমাৰ কিমান ধৰণৰ বেমাৰ হ'ব পাৰে। মাৰ গ্রহণী হ'ব পাৰে, ডায়ৰিয়া হ'ব পাৰে ন। তেনেকুৱা ধৰণৰ আমাৰ বেমাৰ আজাৰ হ'ব পাৰে কিন্তু এইবিলাক কৰিনো নিজৰ শৰীৰতোক কিয় ক্ষতি কৰো।
হয়। হয় দিয়কচোন আজিকালি মানে কি হৈছে মানুহ বিলাক এলেহুৱাও হৈছে আৰু এইবিলাক মানে এলেহুৱা কাৰণে নহয় নতুন প্ৰযুক্তিবিদ্যা আহিছে ন আজিকালি একদম পুৰা ন
হয়, হয়, হয়। হয়, হয়।
হয়নে আজিকালি গাঁও আৰু মানে গাঁও আৰু গাঁও আৰু মানে চহৰত একোৱে পাৰ্থক্য নাই গাঁৱত মানে প্ৰায় ঘৰতে এচি হয়, হয়। তাকে।
আজিকালি চব শিক্ষিত চব উন্নত। গাওঁ চহৰ বুলি কথা নাই চব শিক্ষিত চব উন্নত। চব মানে স্বাৱলম্বী হ'বলে নিজকে চেষ্টা কৰি আছে, যাতে কাৰো কোনো কাৰো ওচৰত মানে নিৰ্ভৰ কৰিব লগা নহয় চব যাতে এটা দিশত স্বাৱলম্বী হ'ব পাৰে হয় নে?
হয়, হয়। হয়, হয় আগতে আৰু ছোৱালীক মানে দিনত আৰু। হয় হয়। হয়। আপোনাৰ লগত কথা পাতি ভাল লাগিল। হয়, হয়।
ঠিকে আছে দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিল। আকৌ নিশ্চয় ফোন মাৰিম হা। হওক দিয়ক। গুড নাইট।
উম, উম গুড নাইট। অ', অ' শুভৰাত্ৰি।